নমস্কাৰ।
কথাটো আধৰুৱা হ'ল যে, মই ধুনীয়া লাগিছিল।
শুনি আছা নে তুমি?
অ', কথাটো মানে আধৰুৱা হ'ল যে ভাল লাগিছিলে শুনি, কোৱাচোন আৰু।
অ', মানে তোমাৰ কেনেকুৱা হ'ল?
তাৰমানে লগ কৰিলে আৰু এইটো মানে ভাবিছে আৰু অ', লগ কৰিলে আৰু।
মানে তেওঁ এইটো মানে কি হ'ল, যেতিয়া তেওঁ মানে পূজা ভাগ কৰি লে নহ, পূজা ভাগ কৰাৰ পিছত মানে কি যেতিয়া মানে তোমাৰ মনোকামনা পূৰণ হ'ল, তেতিয়া মানে সংকল্পটো পাহৰি গ'ল তেখেতে। বুজিছা মানে ফলত বহুত কষ্ট মানে ভোগ কৰিবলগীয়া হল তেখেতে।
অ', অন্তৰত মানে লোভ জাগিলে।
কি ক'লা?
মানে তেওঁৰ মানে অন্তৰত লোভ জাগিলে আৰু মানে ভাবিছে আৰু এনেকৈ মানে হেল্ল'। অ', কোৱাচোন, অ', কোৱাচোন কোৱাচোন তুমি, শুনি আছোঁ।
অহ।
মানে তোমাৰ কি হ'ল তাৰ পিছত আৰু কি হ'ল, মানে তেওঁ মানে বহুত দুখ কষ্টত মানে ভুগিবলগী গীয়া হ'ল তেতিয়া জীৱনত, পিছত পূজা সম্পূৰ্ণ কৰা শ সৰু সমস্যাত, পিছত আকৌ তেখেতে ভালদৰে এইবাৰ ভাল মনেৰে, শুদ্ধ মনেৰে ভাল শ্ৰদ্ধা ভক্তিৰে মানে পূজা ভাগ কৰিলে তাৰ পিছত মানে তেখেতৰ মানে ভাল হ'ল আৰু মানে। ঈশ্বৰৰ আগত কৰা প্ৰতিশ্ৰুতি মানে ভালদৰে পালন কৰিলে আৰু ভালদৰে পালন কৰা উচিতো হয়। এতিয়া, বুজি পাইছানে? যেতিয়া মানুহে অত কৰে ন' তেতিয়া সি পাপৰ পথত আগবাঢ়ে গম পাইছা। আৰু পাপৰ ফল শেষত ধ্বংস বা মৃত্যুলৈ যায়, তুমি এইটো কথা গম পোৱা নহ। তুমি, তুমি যেতিয়াই মানে অত্যাধিক, অ', তুমি মানে যে তিয়াই অত্যাধিক মানে তুমি লোভ কৰিবা নহ। তেতিয়াই তুমি গম পাবা পাইছা তুমি পাপৰ ৰাস্তাত মানে গৈ আছা, পাপৰ পথত তুমি আগবাঢ় ঢ়ি আৰু পাপৰ ফল শেষত কি হয় তোমাৰ ধ্বংস হ'বয়ে ন'। বা নহ'লে মৃত্যু, মৃত্যু হ'ব মানে কি মানে বেছি সেইকাৰণে মানে মানুহে কি হয় লোভী হ'ব নালাগে, যিখিনি তোমাৰ হাতত আছে যিখ খিনি তুমি পাইছা ন' যিখিনি ভগৱানে তোমাক দিছে ত' সেইটো লৈয়ে মানে সন্তুষ্ট হ'ব লাগে, বু জিছা ন' মানে সন্তুষ্টি মানে যি সন্তুষ্টিয়ে মানে জীৱনৰ মানে কি বুলি কয় এইটো মানে। একা-মান-মানে মানে চাবাচোন কিছুমান মানুহে যিমান থাকিলেও মানে সন্তুষ্ট
নহয়, নহয় সেনেকুৱা বাৰু বহুতে দেখিছোঁ সুখী নহয় অহ, আমি দেখো যে কি কিছুমান যিমান থাকিলেও মানে সুখী নহয় যে মানুহ। আৰু মানে কি সুখী নহয়, ইফালে মানে আৰু বেমাৰ আজাৰ হৈ থাকে ন। মন-মনত বহুত লোভ কৰে।
উম, উম, নহয় আৰু তোমাৰ উ মানে, মানে এই সন্তুষ্টিটো ন! সন্তুষ্টিটো মানে এইটো মেইন বস্তু মানে এইটো মানে তোমাৰ অ', মূল, মূল জীৱনৰ মানে মূল মানে সেইমানে মূলমন্ত্ৰ বুলিও ক'ব পাৰি তোমাৰ মানে বুজিছা, মানে কিছুমান মানুহৰ যিমান থাক দিলেও তোমালোকৰ সেইবোৰ মানুহে কেতিয়াও সুখী হ'ব নোৱাৰে। হয়নে, নহয়? আৰু কিছুমান মানুহে চাবা কিছুমান মানুহে চাবা, কিছুমান ঘৰত মানে একোৱে না থাকে, মানে অকল দিনে ৰাতি ভাত সাঁজ কিবাকে খাইছে।
হ'লেও মানে মেন-মানে কি মেইন পৰিয়ালৰ হয়, পৰিয়ালৰ মানুহ কেইটা মান মানে এক থাকিব লাগিব
উম, হয়, আৰু এই লোভটোৱে, এই লোভটোয়ে মানে কি হয়, মানুহৰ মানে বিবেকটো একদম নষ্ট কৰি, নষ্ট কৰি দিয়ে। আৰু বিবেক নষ্ট-নষ্ট হ'লেহে মানুহে পাপ কৰে বুই ছা, আৰু এই পাপৰ ফলত শেষত কি হয়, দুখ হ'ব তোমাৰ। আৰু তাকো মানে অকমান হ'ব বা ক্ষতি হ'ব কিবা ধ্বংস পোক কৰি বলৈ দিয়া হয় ন সেয়েহে মানে লোভ ত্যাগ কৰি মানে তুমি সততা সন্তুষ্টি আৰু নিয়াৰ পথত চলিব লাগে আৰু মোৰ হিচাপত দেই। আৰু লোভৰ আৰম্ভণি মানে কি জানা নে নাই তুমি লোভৰ আৰম্ভণিও কিন্তু সদায় মিঠা যেন লাগে। গম পোৱা নে নোপোৱা লোভ যেতিয়া তোমাৰ হ'ব ন সদায় তোমাৰ আ আৰু অনুশোচনাহে থাকে। বুজি পাইছা। অঁ।
সেইটোৱে আৰু এতিয়া তুমি ধৰা এটা সুন্দৰ জীৱন যাপন কৰি তুমি সদায় সত্যত পথত চলিব লাগে লাগিব সেইটোৱে আৰু সত্যৰ পৰিশ্ৰমী হ'ব লাগিব তুমি। আনক সহায় কৰিব লাগিব সন্মান কৰিব লাগিব সেইটোৱে আৰু পিতৃ-মাতৃকো সন্মান কৰিব লাগিব। ধৈৰ্য থাকিব লাগিব দেই মানুহৰ মানে কি মূল মানে এইটো ধৈৰ্য্য আৰু ধৈৰ্য্য ধৈৰ্যটোৱে মানে বহুত মানে
ধৈৰ্য্য আৰু দয়াৰ মনোভাৱ থাকিব লাগিব তোমাৰ মানে নিজৰ মানে ভালকৈ নিজৰ কামখিনি নিষ্ঠাভাৱে কৰিব লাগিব আৰু সেইটোৱে আৰু উম আৰু তুমি এটা বস্তু জানানে নাই জীৱনৰ প্ৰকৃত সৌন্দৰ্য ধন সম্পদ নহয় সেইটো জানানে নাই তুমি জীৱনৰ প্ৰকৃৃত সৌন্দৰ্য হল ভাল চৰিত্ৰ সৎ কৰ্ম সেইবোৰে আৰু প্ৰেম, দয়া সেইবোৰে হ'ল জীৱনৰ আমাৰ সদ লক্ষ্য।
সেইটো হয় কিন্তু আজিকালি মানে এনেকুৱা যুগ হৈছে ন তোমাৰ টকা-পইচা সম্পত্তি হও সম্পত্তিটো হ'ব বাৰু টকা পইচা নহ'লেও মানে কি আজিকালি যিটো যুগ কৰিছে ন চলিবই
সেইবোৰে তুমিতো পাপ কৰিবা বেয়া বেয়া ৰাস্তাদে পাপ কৰিবা বেয়া পথত যাইটো টকা পইচা ঘটিব নোৱাৰা
অ নোৱাৰি নোৱাৰি সদায় মানে তুমি যে সদায় মানে তুমি লোভি হ'ব নালাগে লোভি লাগে হলে তুমি মানে কম পইচাই তুমি খ খটোৱা ন কিন্তু মানে তুমি বেছি লোভ কৰি বেয়া ৰাস্তাত গৈ বেলেগক ঠগাই বেলেগৰ কিবা বেয়া কৰি সেইটো ৰাস্তাত গলে তুমি সেই পইছা সেই পই সেই তুমি কেতিয়াও মানে তুমি নোৱাৰা নোৱাৰি
নোৱাৰা সেই পইচা তোমাৰ পৰা মানে কিবাকৈ হলেও হয় কিবাকৈ হলেও ভগৱানে লৈ যাব আৰু। বেলেগৰ যিটো কষ্টৰ পইচা তুমি যদি লৈ যোৱা।
যি কৰ্ম কৰা সেই ফল তুমি নিজে পাবা সেইটো ভগৱানে কেতিয়াও নিদিয়ে তোমাক বুজি পাইছা। সেইটো কৰ্মা বুলি যে এটা বস্তু আছে তুমি যি কৰা ন তুমি যদি আজি কাৰোবৰ লগত বেয়া কৰিছা তুমি নিশ্চয়কৈ সেইটো কালি লৈকে তোমাৰ মানে তোমাৰ গত বেছি বেয়া হ'ব। দুুগুণ তিনিগুণ বেয়া হ'ব তোমাৰ লগত মানে কথাই হয়, সেইকাৰণে কৈছো তুমি বেলেগৰ ভাল কৰা তোমাৰ সেই ভাল তোমাৰ লগত দুগুণ তিনিগুণ তোমাৰ লগত ভাল হ'ব তুমি ভালদৰে সৎ চিন্তা কৰা সৎ চিন্তা কৰি তুমি কাম কৰি যোৱা, চাবা তোমাৰ জীৱনত কিমান ভাল হ'ব আৰু কাৰো প্ৰতি একো বেয়া ভাব ৰাখিব নালাগে কি হব জীৱনটো দুদিনীয়া ন ত ভাল আৰু চবৰে লগত মিলি জুলি থাকা আমিতো অকলে আহিছো অকলে যাব লাগিব গতিকে এই চলাই দিনকেইটা আমি মানে ভালদৰে সকলোৰে লগত মিলি-জুলি থাকিব লাগে একো লৈ যাব নোৱাৰে এক একো লৈ যাব নোৱাৰা খালি তুমি এই খৰিকেইডাল লৈ যাব লাগিব
হয় আৰু তুমি ধৰা একো লৈ যাব নোৱাৰা- তুমি সুদা শৰীৰ তো যাব লাগিব তোমাৰ যিমান ধন সম্পত্তি টকা পইচা, অহংকাৰ, গৌৰৱ চব থৈ যাব লাগিব। গতিকে সেইবোৰ কৰিতো একো লাভ নাই ন? মানুহে যি থকা দিনকেইটা এনেকৈ ভালকৈ চল মিলি চলিব লাগে আৰু সেইটোৱে
উম, আৰু মানে কি হয় জানা নে নাই? পাপৰ ফলত মানুহে মানে বহুত মানে মানসিক অশান্তি পাই, মানে বুজিছা বা তোমাৰ হয়। আৰু সেইখিনিকে কোৱা হয় লভেই পাপ পাপেই মৃত্যু ধৰ ইয়াত মৃত্যু বুলিলে কেৱল মানে কিবা শাৰীৰিক মৃত্যুকে নকয়টো গম পাইছানে? মানুহৰ সুখ শান্তি- বা এইবোৰ আৰু জীৱনত যিবোৰ অশান্তি বা তোমাৰ নৈতিক জীৱনৰ ধ্বংস বোৰ মানে মৃত্যুয়ে হয়
হয়, এতিয়া মানটো শান্তি হয় মানসিক চাপটো বহুত ডাঙৰ বেমাৰ হয় আচলতে যোনটো মানসিক চাপ হয় মানুহৰ মানসিক চাপটো বহুত ডাঙৰ বেমাৰ হয় আচলতে, এইটো কোনো মানে হয় কোনো মা প নাই ইয়াৰে মানসিক বেমাৰৰ কোনো প্ৰতিকাৰ নাই।
প্ৰতিকাৰ নাই, প্ৰতিকাৰ আছে মানে কেনেকুৱা হয় জানো প্ৰতিকাৰ মানে তোমাৰ, তুমি যদি তোমাৰ অ'। মানসিক অশান্তি হ'লে মানে কেনকুৱা জানানে মোৰ হিচাপত মানে তুমি সংগীত, সংগী যে থাকে ন' জীৱনত সংগী বুলি যে কয়। তুমি জীৱনৰ সংগীজন ভাল পোৱা ন' তোমাৰ মানে কি কিবা মানে ধৰা কিবা অশান্তি বা তুমি সেনেকুৱা কিবা মানে তেনেকুৱা কিবা যদি ভুগি থাকা ন'। ত' সেই সংগীজনে তোমাক বহুত মানি যথেষ্ট সহায় কৰিব পাৰে, নাই সংগীজনে তোমাৰ হৈ পৰে, মই তোমাক মানে সেইবোৰ বেয়াৰ মানে তোমাৰ মই পাপৰ অশান্তি সেইবোৰ কথা কোৱা নাই মানে এনেই কৈছো কিছুমান লাইফ কিছুমান মানুহৰ জীৱনত বহুত অশান্তি থাকে ন' বা কিছুমান মানে বহুত মানে তোমাৰ চিন্তা থাকে বা বহুত কিবা কিবি বেলেগ বেলেগ ধৰণৰ চিন্তা থাকে ন'। তাৰমানে তোমাৰ তুমি যদি সেনেকুৱা এজন সঠিক মানুহ পোৱা ন'। তে তোমাৰ জীৱনটো মানে মানে পৰে পুৰা মান মানে একদম মানে চেঞ্জ মানে
ধন্য হ'ব, ধন্য, উম, ধন্য হ'ব সেইটো কপলাতো থাকিব লাগিব। দিয়াচোন ভাল জীৱনচাথী পোৱা।
কি ক'লা?
সেইটোবোলো কপালতো থাকিব লাগিব ভাল মানে এজন সংগী পোৱাটো। সেইটোৱে আৰু।
এইটোৱে আৰু মানে আৰু
আজিকালি একো বিশ্বাসে কৰিব নোৱাৰি চোৱাচোন মানুহবোৰে কি ন মানুহে মানুহৰ স প্ৰধান মানে কি ক'বা আৰু মানে নিজৰ মানুহে নিজৰ মানুহক কেনেকৈ মানে মাৰে আৰু। মনৰ অন্তৰত বেলেগ মানে মুখত এটা বেলেগ তেনেকুৱা মানুহবোৰ। আজিকালি মানুহ ধৰি মানুহ চিনিবলৈ বহুত টান হয় আজিকালি।
আজিকালি মই মানে মানুহৰ লগত চলি চলি মানে অলপ চিনি পোৱা হৈছো মানে।
কোন কেনেকুৱা হয় শুনিছানে কাৰণ মানুহৰ লগত তুমি চলিব লাগিব। তুমি মানুহৰ লগত চিলিলেহে তুমি গম পাবা ন' কোন কেনেকুৱা আমি এতিয়া চাপোজ আমি যদি এতিয়া এখন দোকানত যাওঁ ন'। আমি এখন দোকানত গ'লে কি আমি এখন দোকানত গৈ কি আমি এটা বস্তু ভাল লাগিছে আমি সেইটো বস্তুৱ উঠাই আনো নিদিনানো কেতিয়াও নান আমি সেই দোকানৰ সেনেকুৱা বস্তু আৰু কিমানটা আছে গোটেইকেইতে চাওঁ ন' সেই তেতিয়াহে আমি বুজো যে কোন কেনেকুৱা। কোনটো আমাৰ বাবে ভাল হ'ব কোনটো বেয়া হ'ব হয় নে নহয়। বা আমি এখন এতিয়া আমি ফাৰ্ণিচাৰ ফাৰ্ণিচাৰ লবলৈ যাওঁ এই এখন দোকানত সেই ফাৰ্নিচাৰ অ', আমি যদি মানে ৰু অ', ঘৰুৱা আবাবৰদি কথা আমি যদি দোকান এখনত আনিব যাওঁ ন' সেই দোকানখনৰ এই তুমি এখন দোকানতে যাবা নেকি তুমি আচবাব চাব না নোযোৱা তুমি বহুত কেইখন দোকান চাবা হয় নে নহয় সেইটো তোমাৰ ভুলো আছিলে তাৰপছত তুমি গুৱাহাটীতটো আহিছা ন' ত' তেনেকুৱা বস্তুবোৰ। মানে এইবোৰ মানে এ সেইটোৱে আৰু সেইটো মই যিখিনি কৈছিলা নো কথা পাতোতে। তই মানে চোৱা সেইকাৰণে সেইটো ভুল হয় এই সেইটো বিলাকতে ভুল কৰিছা মই তোমাক এতিয়া বুজাই দিওঁ চাবা। তুমি তুমি ভুল তুমি মানে, তুমি তোমাৰটো বুজিছা ন' এতিয়া তুমি এখন দোকানতে গৈছা তুমি দোকানত গৈ তুমি ম নিশ্চয় তোমাৰ নিজৰ
উম, উম, হয় দিয়া সেইটোবে মই ক'ব খোলাইছো সেইটোয়ে তুমি মোক ক'বই নিদিলা মই এতিয়া ক'ব খুজিছো মই এখনতে গৈছিলো সেইকাৰণে পিছত আৰু প্ৰস্ত মানে কি আৰু সেয় কৰিলো আৰু সেইখনত ভাণ্ডা লাগিল পিছত আৰু ভাবিলো কি দিলো মানে মই আৰু ত' যাব লাগিছিল চাব লাগিছিল মানে কিছুমান সেনেকুৱা আৰু মানে মানুহ ঘুৰিব লাগে অলপ তেতিয়া মানে বুজি পায়। জীৱনৰ লগতো সেনেকুৱাই আছে কিছুমান কথা হয়।
নাই তুমি যদি কেনেকুৱা, তুমি এতিয়া জসংগীৰ ক্ষেত্ৰত তুমি যদি এজনৰ লগতে বা এজনৰ লগত তুমি হেৰি কৰা মানে থকা জীৱনতটো চলিম বুলি ভাবিছা। ত, তুমিতো গমেই নাপাবা যে বেলেগ ল'ৰা যে এনেকুৱা- এনেকুৱাও আছে ন' বা বা বহুত ভাল, ভাল এনেকুৱা ল'ৰা আছে। জীৱনসংগী মানে তোমাৰ মানে পচন্দ কৰাৰ আগত মানে এজন মানে তুমি মানে এ, মানে সে কৰিব লাগে অলপ মানে লাগে হয়নে নহয়? কোন্ধন কেনেকুৱা তাৰ পিছতহে তুমি, তাৰ পিছতহে তুমি মানে তাৰ পিছতহে তুমি মানে ভালদৰে তেতিয়াহে পচন্দ কিন্তু মানে যে হয় এইয ল'ৰাই মোৰগ দৌ ল গ'লে ভাল হ'ব গতিকে কেতিয়াও জীৱসংগ
মানে এইটো সঠিক হ'ব আৰু উম। তুমিও চাবা সেনেকৈ দেই, তুমিও শান চব চালি জাৰি চাবা বুজি পাইছানে।
অ', অ', পাইছো, পাইছো মই মানে এতিয়া চাকে কৰি আছো, মই চালি জড়ীয়ে আছো এশ
অ', তুমি চালি চালিবা জাৰিবা, উম।
উম, কৰিছে মই সেইটো কৰি যছো
সেইটোৱে আৰু মানে সোনকালে আৰু মানে কাৰো ওপৰত বিশ্বাস নকৰিবা আৰু অ', সোনকালে